অ নমস্কাৰ
হেল্ল'
হেল্ল', ভালে আছা?
তোমাৰ মাতো অকমান জোৰকে কোৱা।
হেল্ল'
অ অ শুনা পাইছো, অ আছো। তুমি আছা ন? হেল্ল'
এ আজি আমি শৈশৱ কালৰ
বিষয়ে আলোচনা কৰো, অ অ সেইটোয়ে ময়ো ভাবিছিলো।
অ শৈশৱ কাল বুলিলে কি বুজায়? মানে তুমি কি বুজা?
অ শৈশৱ কাল মানে কি শৈশৱ কালতটো আমাৰ শিশু কালৰ কথাবিলাক মানে শৈসৱ কাল মানে শিশুকাল ন, শিশুকালত আমি কৰা খেল ধেমালি লগ বন্ধু সকলো বিলাকৰ কথা মানে মনত পৰে আৰু, মা দেউতাৰ লগত একেলগে খোৱা মেলা কৰা বা চব সেনেকুৱা আৰু। তোমাৰ মনত আছেনে আগৰ দিনৰ কথাবোৰ?
আছে আছে সেইবোৰ দিনলৈ বৰ মনত পৰে কিন্তু। কিন্তু উভতিও যাব নোৱাৰি ন উভতি যাব মন যায় কিন্তু উভতি যাবও নোৱাৰি।
ঠিকে শৈসৱ কালৰ তোমাৰ শৈসৱ কালৰ কথা ভাবিলে তোমাৰ কি কথা মনত পৰে বাৰু?
সৰুতে খেল ধূল কৰা লগৰ সোপাৰ লগত কিমান যে খেলিলোঁ। চাই ক'ত চাইকেল চলাব চাইকেল চলাই ঘূৰি ফুৰোঁ, ধৰা-ধৰি সোপা খেলোঁ। গধূলি হোৱা মাত্ৰকে খ খালি আমি খেলা ধান্দাতে থাকো নহ।
হয় হয় ঠিকে কৈছ।
মাহঁতে শুবলৈ দিয়ে কিন্তু আমি নুশুই পিনে গুচি যাওঁ মনে মনে। খেলিবলৈ ওলাই যাওঁ।
সেইখিনি সময়ত মানে গালি খালেও গালিখিনি শুনিলে উল্টা হাঁহিহে উঠে, নহয় জানো?
হয় গালি শুনিলেও মানে খেলিম আৰু।
সেইটোৱে সেইটোয়ে আৰু মানে কি, গালি খিনি দৰকাৰ হলে খেলি শুনি লম কিন্তু খেলা খিনি বাদ যাব নালাগে ন।
অ সেই সেনেকুৱাই আছিলে।
ঠিকে ঠিকে, তোমাৰ হেৰি তুমি অকলেই খেলিছিলানে তোমাৰ লগ বন্ধু ওচৰত
এই ওচৰে পাঁজৰে লগ বন্ধুৰপ থাকিছিলে নহয় সমনীয়া। এ সিহঁত আহে গধূলিও মাত্ৰকে আহিয়ে পায় আৰু আ। চাৰে তিনিটা বাজ চাৰিটা মানতে আহি পায়। তাৰপিছত যাওঁ আৰু মনে মনে ওলাই, মাহত তো শুই থাকে গধূলি সময়ত আমাক আমাক শুৱাই শুৱাই নিজে শুই যায় তাৰপিছত আমি পলাও আৰু।
সেইটোয়ে আমিও যে আগতে বাপৰে খেলিব যাও খেলি একদম ঘামি যাও একদম ৰঙা চিঙা পঢ়ি গধূলিকে আহো আৰু অ সেইটোৱে এতিয়া আহি উঠি মাহঁতৰ পৰা খুব মাৰ খাওঁ আৰু অ ইমান ঘামি চামি খেলি খেল ধুলত তুমি খেল ধূলৰ মাজত কি কি খেলিছিলা বাৰু শিশু কালত
এই ধৰা ধৰি তাৰপিছত চাইকেল চলোৱা তাৰপিছত ক্ৰিকেট ফুটবল চব আৰু
সেইটোয়ে মইও বাৰু তাতে আগতে পাচ পথৰ বুলি এটা খেল আছিলে সেইটো খেলিছিলা নে বাৰু
সেইটো মই ইমান খেলা নাই মানে মোৰ লগ খিনি আহিলে আমি যেতিয়া খেলো এ যি তি সোপাই খেলা যাই সেইটো ইমান খেলা নাছিলো কিন্তু এই কুত কুট নে কি
অ কুট কুট খেলিলে অ পাথৰটো যে এনেকে দি পেললে যে বাকচ বিলাক বনাই যে খেলে কুত কুত আহ কি ময়ো খেলিছিলোঁ বাৰু বহুত ভাল লাগিছিলে ন আৰু শৈশৱ কালত চাবা তুমি তেতিয়াতো মোবাইল মোবাইল সেইবিলাক নাছিলে সেইখিনি সময়তো আমি মোবাইলৰ সলনি আমি খেলাত বেছি গুৰুত্ব দিছিলো ন কিন্তু আজি
আৰু আমাৰ স্বাস্থ্যও কিন্তু ভালে আছিল ন সৰু কালত আৰু মে ফোন ফোন নাছিল আছিলে যেতিয়া চকুটোৰ মানে এতিয়া ল'ৰা ছোৱালী চাবাচোন কম বয়সতে চচমা সিহঁতৰ লাগি যায় কিন্তু আমাৰ সেইটো বস্তু নহল কম বয়সতে বা এতিয়া এতিয়া লৈ নাই এ দিয়া
সেইটোয়ে আৰু আগতে যেনেকে আমি মানে মবাইলটো মানে আগতেটো মবাইল মানে কি আমি ভালকে নাজানিছিলোৱে ন আৰু আজিকালিৰ বাচ্ছা বিলাকে আছে আচল শৈশৱ কাল কি আছিলে আচল শিশু কালটো কি সেইটো বুজিয়ে নাপায় বহুতে
হয় সিহতি মবাইলতে থাকে আৰু সেই ডাঙৰৰ নিচিনাই সিহটি আজিকালি চাবা খন স্বভাৱ চৰিত্ৰৰ সোপ পৰা কিছুমান ডাঙৰ ল'ৰা ছোৱালীৰ নিচিনাকয়ে থাকে
সেইটোৱে হয় হয় হয় হয় কিন্তু আমি মানে মোবাইল আমি চলাবই নাজানিছিলো নহয় জানো আগতে আৰু আজিকালি বাচ্ছা বিলাকে জন্ম হোৱা মাত্ৰ কি মবাইল টো কেনেকে অ ঠিক কৈছা আৰু শস্য গোৱালত আৰু কি কি কৰিছিলা মইতো আইতাহঁতৰ ঘৰত গৈছিলো
এই বন্ধ পোৱা মাত্ৰকে আইতা ককাশঁতৰ তাত তাৰ পাছত এ ওচৰৰ চুবুৰীয়া পৰিয়ালৰ মানুহখিনিৰ আহ যাহ পাহ থাকে তাৰত বন্ধ প মাত্ৰকে গুচি যাও আৰু গাঁৱত
সেইটোয়ে গাঁৱৰ পৰিৱেশটোও বহুত ভাল লাগিছিল ন গধূলি সময়ত জোনাকৰ পোহৰ আহে মানুহবোৰে মানে একেলগে বাহিৰত ওলাই আহে থাকে হয় হয় হয় আৰু সিহঁতৰ লগত খেলাত তো মানে মামাহঁতৰ ঘৰত খুব বেছি ভাল লাগিছিলে কাৰণ কি তাতে ওচৰ চুবুৰীয়া বিলাক ঘৰবোৰ ওচৰে ওচৰে ন ফটককে মাতি দিলে আহি যায় ৰাতিও অকনমান কেতিয়াবা খেলিব পাৰিছিলো এটা যে খেল আছে চকুত যে কাপ হয় হয় হয় এটা যে খেল আছিলে চকুত যে কাপোৰ বান্ধি ফেলাই যে মানুহ বিচাৰিব লাগে সেইটো কিন্তু মই শৈশৱ কালত বহুত খেলিছিলোঁ দেই অ বৰষুণত ভিজি পাইছানে পিছে বৰষুণত ভিজি পাইছানে বাৰু
এই বোকাত জঁপিয়াই মেলি অৱস্থা নাথাকা হৈ যায় তাৰ পিছত বৰষুণ দিব সেইটো সময়তে নাও এই কাগজৰ নাও সোপা যে বনাই তেনেকে আমি ভাইটি মই বনাই পেলে এৰি দিওঁ
অ অ খুব ভাল লাগিছিল দেই অ অ কৰিছো বৰষুণ দিলেই সেইবোৰ আগতে বনাও কিমান যে পাত সোপা ফালিলো সেইবিলাকৰ নামত কিন্ত
মাহঁতে মানা কৰে কিন্তু হ'লেও সেইটো বনাই পিনি এৰিমেই আৰু বৰষুণকালত
মাহতে মানা কৰিলেও মানে সেইবিলাক কাল যদি সেইটো টাইমত মানে আজিলৈ মানে সেইবিলাক মানে মনত নাথাকিলে হয় নহয় জানো
হয় তাৰপাছত এই মোৰ হেৰি আহে মানে আ পাপাৰ ফালৰ হেৰি মানে কোনোবা মানে মোৰ ভনীয়ে লাগে সিহঁতে যেতিয়া আহে ভাইটি
তাই একেলগে আমি এখন চাইকেলতে উঠো এনেকে ট্ৰাই চাইকেল যে থাকে তিনি চকীয়া চাইকেল খন এই এই সেইবোৰ কৰি মজা লাগে কিন্তু এতিয়াতো নুজুৰিমে তেতিয়া আমি ক'ত দুটাই নোজোৰো নাজানোহে সেইটো সময়ত কেনেকে আমি
তিনিটাই সঁচাকে সচাকে আৰু ফটো বিলাকো যে আগৰ শিশু কালৰ ফটোবোৰ চাই খুবেই ভাল লাগে ন সেইবিলাক টাইমত আমি ফটো উঠিব নিবিচাৰো কিন্তু মা দেউতা সতে মানে
কিন্তু এতিয়া চাই সেইবোৰ কিন্তু মনত পৰে ন আৰু ভাল লাগে
দেউতাহঁতে যে খং কৰি যে উঠাইছিল সেটোয়ে ভাগ্যৱান আৰু নহ'লেতো আজিলৈতো আমাৰ শিশুকালৰ ফটোয়ে নাথাকিলে হয় ন আমাকতো জোৰ কৰি উঠোৱাৰ কাৰণেহে আছে বাৰু থাকে অহ তাকেটো পিছে তুমি ককা আইতা তাত গ'লে মানে তাতে কি খাইছিলা কি কি খাই ভাল পাইছিলা বাৰু
মই সিহঁতে দিয়া সকলোএ বস্তুএ ভাল পাইছিলো আৰু মৰম মানে আইতা ককাহঁতৰ মৰম বেলেগ ন সেইটোয়ে মানে তাত যাওঁ মানে মানে মই শকত হৈ আহিমেই আৰু
অ ঠিক কৈছা মৰমত মানে সিহঁতে অলপ সময় পিছে পিছে কি দিওঁ কি নিদিওঁ কি কৰোঁ কি নকৰোঁ তেনেকুৱা লগাই থাকে ন
সেইটোৱে তোমাৰ
মানে কি এটা বস্তু বহুত ভাল পাইছিলো ঠাণ্ডাৰ দিনত জুই জুই জ্বলাই ন
এ সেইটো কিন্তু নকবা আৰু মই এই হেৰি চৌকাত যে বনাই ন খানা মই সেইটো কিন্তু বহুত ভাল পাওঁ সেইবোৰ বাৰু সদায় বনোৱা নাযায় কিন্তু হ'লেও যেতিয়া বনাই ভাল লাগে
তাৰে সোৱাদটোও বেলেগ বেলেগ একদম বহুত জুটি লগা সোৱাদ দেই
হয়
হয় আৰু তাতে কেতিয়াবা ঠাণ্ডাৰ দিনত আলু কিছুমান পুৰিব দিয়ে আলু পুৰি আ তাই হাতত ফু কৰি কৰি ফো মাৰি মাৰি সেইবিলাক চেলাই পেলাই দিয়ে আমাক খুব ভাল লাগিছিলে সেইবিলাক খাই অ
এতিয়াও কেতিয়াবা ভাবো কে অ মানে মনত কৰি পিনে কেতিয়াবা উভতি যাব মন যায় শৈশৱ কাল কিন্তু ইতিয়া ক'তনো স
সেইটোৱে কিন্তু উভতি যাব যাব নোৱাৰিলেও সেইবোৰ মন এ মনত কৰি পেলাই সেইবোৰ জীয়াই থকা নিচিনা লাগে ন বাৰে বাৰে জীয়াই থকাৰ নিচিনা লাগে সেই যেতো সেইবোৰ মানে অমৰ আৰু কোনোদিন মানে সেইবোৰ কাল পাহৰি যাব নোৱাৰে মানুহে দেই
হয়
আজিকালি বাচ্ছাবলাকেটো আচল সেই শৈশৱ কাল বিলাকৰ কথা নাজানেই খেল ধূলৰ নাম বিলাকে নাজানে আগৰ বিলাকত মোবাইলটোতে
মোবাইলটোতে সব আইপেড হওক বা ফোনে হওক চব স্ক্ৰীণতে আৰু
অ
আৰু চাবাচোন সৰু ল'ৰা ছোৱালীবিলাকৰো আজিকালি ছ'চিয়েল মিডিয়া
সেইটোয়তো চবৰে আছে আমিতো সেইবোৰ লাৰিবই নাজানিলো ভালকৈ
সেইটয়ে ঠিকেই কৈছা
সেইটয়ে আৰু সিহঁতে মানে আমি যিমান সময় বাহিৰত কটাইছিলো লগ বন্ধুৰ লগ লগত সিহতে মানে সিমান খিনি সময় ফোনতে কটাই আৰু কিছুমান ক্ষেত্ৰত ভাল বাৰু
কিন্তু আচৰিত কথা ইমান মানে চকুৰ পলকতে দিনবোৰ
পাৰ হৈ গ'ল ঠিক কৈছা দেই খুব মনত পৰে সেইবোৰ দিনলৈ
হয়
আগৰ মানে কেতিয়াবা চাবাচোন কেতিয়াবা গৈ থাকিলে আগৰ লগ বান্ধৱীসকলক দেখা পালে কি ইমান ফূৰ্তি লাগে ন কিন্তু যদিও মানে ডাঙৰ যেন আজিও মানে সেই আগৰ দিন বিলাকে আমি জীয়াই আছো তেনেকুৱা লাগে আগৰ মানুহ বিলাক কক লগ পালে
কিন্তু আজিকালি ল'ৰা ছোৱালীটো ফোনতে ব্যস্ত
হয় হয় আৰু মানে আমি যেনেকে আগতে তে মা দেউতা সকলো বিলাকৰ লগত একেলগে বহি খোৱা মেলা কৰিছিলো আজিকালি বাচ্ছাবোৰে সেইখিনি কৰিবই সময় নাপায় সিহঁতে মানে নিজৰ দুুনীয়াতে ব্যস্ত নিজে মানে থাকে
সেইটোয়ে আমি আগত সময় পালে আইতা ককাৰ ওচৰত বহো ন হাত চাত পিটিকি দিওঁ মালিচ কৰি দিওঁ
সেইটোৱে আগৰ দিনৰ কথা মনত কৰো কাহানী বোৰ কয় আগৰ
সেইবোৰ ভাল লাগিছিল
মই যে আগত হোৱাৰ আগত সদায় মাক কওঁ যে মা এটা সাধু কথা শুনোৱা
ঠিকেই দেই বহুত মনত পৰে মোকো মানে মাৰকে বেছি মোক দেউতাই শুনাইছিলে দেউতাই মানে সাধু কথাবোৰ কৈ মানে ভাল পাইছিলে আৰু মই শুনি বহুত ভাল পাইছিলো সেইবোৰ ত আমাৰ দেউতাৰ মাজত বেছি থাকিছিলে।
মায়েতো আগত মোক ওলাই নাযাবৰ কাৰণে ভয়ো খাইছিলে যে চাবি ধৰিব কিন্তু হ'লেও মাহত হোৱাৰ মাত্ৰ ফতককে ফুটুককে দৌৰো আৰু।
সেইটোোৱে বাপৰে কেনেকে খপা ধৰা আহিব এইটো কৰিব সেইটো কৰিব এনেকে কিমান যে ফুডবিলাকৰ নামবিলাক কৈ কৈ ভয় খুৱালি দেই। কিন্তু আমিতো ভয়ে মানে ভয় কৰি ফেলে মানে খেলতকৈ আৰু ডাঙৰ এক
সেইটোৱে খেলিব সময় হৈছে যাব লাগে আৰু চত
শিখ সেইটোৱে সেইটোৱে শিশু কালত মানে ভূত প্ৰেত পিছত আহিব খেলতো আগত আহিব তেনেকুৱা আছিলে হেন কেনেকে যে সময়বোৰ গুচি গ'ল ন। হেল্ল'
খেলিবাব লাগে সেয়ে আৰু
সেইটোৱে। তোমাৰ লগত কথা পাতি আজি আগৰ কথাবোৰ যেন আৰু জীয়ালো তেনেকুৱা লাগিল দেই।
হয় মোৰো মনটো এতিয়া অলপমান ভাল লাগিছে মানে মনত পৰি পিনে ভাল লাগে।
হয় হয় আগৰ কথাবোৰ আৰু জীয়াৰ নিচিনা লাগি যায় ন। সেইটোৱে ঠিক আছে মোৰো ভাল লাগিল দিয়া। ৰাখিছোঁ তেন্তে অঁ ধন্যবাদ হয়।